হেল্ল',
কি কৰি আছা?
মই আছো এনেই তুমি।
অ' ময়ো এনেই আছো বাকী তোমাৰ খবৰ ভালনে? ভাবিলো বহুত দিন ফোন কৰা নাই আজি ফোন এটা কৰিকে খবৰ লৈ চাও।
নক আকৌ ফোন পাহৰিলা বুলিয়ে ভাবিছিলো আৰু। কি মনত পৰিলে আজি।
এনেই পৰিলে আৰু বহুত দিন লগ পোৱা নাই বোলো।
উম, কত মনত পৰিব আজিকালি। উম, বাকী কোৱা কত আছা এতিয়া।
মই ঘৰতে আছো তুমি।
মইো ঘৰতে আৰু ক্লাছ গৈছিলো ক্লাছৰ পৰা এতিয়া আহি পাই ঘৰতে।
অ ক্লাছ গৈছিলা আজি।
উম গৈছিলো।
তাকে ইমান গৰম পৰিছে।
তাকে তো আমনিহে লাগিছে গৰমখনত দেই।
পিছে কিহত আহিলা আজি?
বাছত আহিলোঁ।
আচ্ছা।
বাছত আহিলো ইমান দেৰি কৰে বাছত।
তাকেহে ময়ো ভাবিছিলো অলপ ওলাই যাওঁ বুলি। তাকে ৰ'দটোৰ পৰা যাবই মন নাযায়,
তাকেতো ইমান ৰ'দ আকৌ।
উম,
হেৰি কোন কোন আছা এতিয়া।
মই মা আছো দেই।
অহ, আমাৰ মামী আছে মই আমাৰ পোৱালিটো।
ইচ ৰাম বাকী খবৰ ভালনে তোমাৰ।
ভালেই আৰু
আচ্ছা আচ্ছা। আছোঁ আৰু ভাল বেয়া মাজতেই,
অহ,
বাকী ক'তো ফুৰিব যোৱা প্লেন বনোৱা নাই নেকি।
এতিয়ালৈকেতো বনোৱা নাই মানে আমাৰ কি হ'ল একজাম আছে।
আছা এক্সজাম কেতিয়া পৰা আছে।
এক্সজাম এটো সপ্তাহতে হ'ব বুলি কৈছে এতিয়ালৈকে চিঞৰকে কোৱা নাই আৰু
আচ্ছা আচ্ছা মানে তাৰিখ দিয়াই নাই এতিয়ালৈকে।
নাই দিয়া। তাকে এক্সজামটো দিলও তাৰ পাছতে কৰ'বাত ফুৰিবলে যাব লাগিব আৰু তুমি ক'ত যাম ভাবিছা এনে।
ভাবিছো জুলাই মাহত এতিয়া অৰুণাচল ফালে যাওঁ নেকি।
উম অৰুণাচল ফালে ভাল হ'ব গলে।
আৰু চব মানুহতো সেইফালে যায় ন অৰুণাচল ফালে ফুৰিবলে যায়।
তুমিও গলে ওলাব পাৰিবা।
মই অ কবা কেতিয়াকে যোৱা উম। ভাত খালা নেকি?
মই যে ভাত খোৱা নাই, তুমি খালা?
ময়ো নাই খোৱা দেই।
ইমান গৰম ভাতেই খাব মন নাযায়।
তাকেই তো ইমান গৰম এখন।
উফ
আজি বেছিয়ে গৰম পৰিছে নেকি কালিতকে?
অঁ ক'তো ওলাই যাবই নোৱাৰি।।
বাকী এবাৰ বিহু ক'ত ক'ত চালাগে?
বিহু যে মই চাবোআট আছিলো সেই চাবতে চোৱা আৰু নাইছা আকতো
আৰ্টিষ্ট কোন আহিছিলে বাৰু?
প্ৰিয়ংকা ভৰালী।
অ অ গৈছিলা তুমি? মই যাম বুলি ভাবিছিলোৱে যাব নোৱাৰিলো বিশেষ কাম এটাত।
অহ ক'ত চালা তুমি বিহু?
মোৰ তেনেকেতো এইবাৰ প্ৰগ্ৰেম চোৱাই নহল কব গলে।
কেলে?
কেলে মানে বিহু কেইদিন বেছিকে গা বেয়া আছিলে।
অ গা বেয়া তো মোৰো হৈয়ে থাকে দেই মাজে মাজে।
উম।
মাহতে কি কৰি আছে?
আছে এনেই।
অহ কেতিয়াবা আহিবা আমাৰ ঘৰৰ ফালে।
যাম বাৰু সময় পালে দেই মানে এতিয়া কাম এটা কৰি আছো ন মানে কামৰ পৰা টাইম নাপাওঁ আকৌ।
অঁ মোৰো একেই বাৰু টাইম চাইম নেপোতেনে ক্লাছ গৈ থকা হয়।
উম তেনেকোৱাই কেতিয়াবা ছুটি পালে মানে যাম বাৰু সময় মিলিলে।
অ আহিবা।
তুমিও আহিবা টাইম পালে।
উম মই অকল দেওবাৰ দিনটোহে ছুটি পাওঁ আৰু।
উম বাকী তোমালোকৰ ক্লাছ ৰেগুলাৰেই থাকে নেকি?
ৰেগুলাৰ দেই।
তোমালোকৰ হে থিয়ৰী কেতিয়া শেষ হ'ব?
থিয়ৰী আৰু চাৰি মাহমান থাকিব চাৰি মাহ পাছত খতম হ'ব আৰু।
অ অ তাৰপিছত টেকনিকেল কেতিয়া মানে যাম ভাবিছা?
প্ৰেক্টিকেল থিয়ৰী খতম হোৱাৰ পাছতে যাম আৰু।
অ অ বাকী বেজি -চেজি দিব শিকিলা নাই?
এ শিকোৱাই নাই। শিকাব আৰু প্ৰেক্টিকেল যোৱাৰ আগত।
শিকিবা শিকিবা লাহে লাহে।
উম। শিকিব লাগিব।
উম।
উফ্ আৰু কোৱা।
বাকী আৰু কি ক'ম ভাবিছিলো তুমিয়ে কোৱা
তোমালোকৰ বা আছিলে যে বা এতিয়া কিবা কৰি আছে নেকি?
অ আমাৰ বাও নাৰ্ছিং শিকিছিলে নহয়।
অ'।
বা এতিয়া মানে ফাৰ্মাচী এখনতে কৰি আছে।
অঁ অ।
তাতে ড্টৰ চেম্বাৰ বহে যে।
অহ। ঠিকে আছে।
উম।
কিমান দিন হ'ল তাত কৰা?
আমাৰ বা ক'ব গ'লে ইয়াত এবছৰ মান হৈ গ'ল নেকি।
অ।
বেছি দূৰ নহয় বাৰু আমাৰ ঘৰৰ ওচৰতে।
অ', ওচৰতে নেকি? উম ওচৰ হ'লে ভালেই আৰু।
তাকে। কেতিয়াবা এতিয়া ৰাতি দেৰিও হৈ যায় নহয়।
অ'।
আৰু কোৱা তুমি?
কোৱা তুমি কোৱা। বা কেতিয়াবা লৈ আহিবা আমাৰ ঘৰৰ ফালে। দেখাই নাই নহয় বহুত দিন হ'ল।
বায়ো তেনেকে ছুটিয়ে নেপায় তাই দেওবাৰো ছুটিয়ে নেপায় কবলৈ গ'লে।
দেওবাৰো থাকে নেকি?
দেওবাৰো ডিউটি থাকে আকৌ।
আহ। তাকে আজিকালি কাৰো মানে হেৰিয়ে নাই আৰু। উফ আৰু কোৱা।
বাকী এতিয়া ভিতৰতে আছা নে বাহিৰত বহি আছা?
বাহিৰত বহি আছো বাহিৰত বতাহ খাই কিনি।
আ গছৰ তলত বতালৈ ভালেই লাগে দেই।
অ', ত'। তুমি ক'ত পিছে? বাহিৰত নে ভিতৰত। অ', ইমান ধুনীয়া বত টা মাৰি আছে।
উম তাকে। আজিকালি আকৌ বতৰটো ধৰিবই নোৱাৰি নহয়।
তাকেইেতো।
এতিয়া ৰ'দ দিব ৰাতিকে আকৌ মন গ'লে বৰষুণো দি দিব পাৰে।
কালি ৰাতি আমাৰ ফালে বতাহ মাৰিছিলে বতাহ বৰষুণ
অ', বতাহ ধুমুহা আমাৰ ফালেও দিছিলে কালি।
উম সেইটো কাৰণে আজি ৰ'দটো দি দিছে আৰু।
উম। বতাহ মাৰিলে কালি আমাৰ ফালে এতিয়া কাৰেণ্টো অহা নাই।
অ', আমাৰ ফালে নাছিলে ৰাতিপুৱা তোমাৰ দশটাম বজাতহে আহিছে।
অ', হয় নেকি।
উম।
বৰষুণো দিছিলে নে?
ৰাতিপুৱা টাইমত আজি নাই দিয়া কালিহে দিছিলে বতাহ বৰষুণ।
অ', কালি যে ইমান ডাঙৰকে গাজনি মাৰিছিলে নহয়।
অ'। কি কৰো নকৰো লাগি গৈছেগে দেই।
হয় নেকি।
উম।
বাকী ভাত পানী খাই ল'ব লাগিছিলে বহুত দেৰি হ'ল নহয়।
ভাত খাব লাগিব আৰু ভোকে লগা নাই অ'।
আজি কি বনালা?
কি বনাইছে জানো ঘৰত চোৱাই নাই।
অ'।
তোমালোকে?
আমাৰ মায়ে কি বনালে জানো।
অ'। এ' গৰমত মানে টেঙা বস্তুৱে কিবা খাবলে মন গৈছে।
অ' সেইটো কিন্তু ঠিকেই কৈছা।
তোমালোকৰ ফালে গছ, চছ আছে নাই টেঙা-চেঙা এইবোৰৰ ৰব
আমাৰ ৰবাব টেঙাটো এতিয়া হোৱা নাই বাৰু।
অ' এনেই টেঙা উম'
আমগছ আছিলে।
অ'।
আম লাগিছিলে হেৰিক হাই শেষেই হল কব গলে।
অ' হ আমাৰ ফালে নাই আমৰ গছ।
কি ক'বা আৰু নাথাকেই ৰাস্তাৰ কিনাৰতে ঘৰ যে।
অ' । আৰু ৰবাব টেঙা গছ এইবোৰ আছে নাই।
নাই নাই তেনেকুৱা নাই।
অ'।